উম শুনিছো শুনিছো।
তাকে কি কৰি আছো।
আৰু অকমাণ
হা
আকৌ
তাকে খোৱা বোৱা হ'ল নাই।
খোৱা বোৱা হল হল
বাকী খবৰ খাতি, খবৰ খাতি ভাল।
খবৰ খাটি ভাল ভাল ভাল ত'ফালে।
মে ল বতৰ কেনেকুৱা সেইফালে।
বতৰ বাৰু ভাল লাগিব ব আৰু এতিয়া সদ্যহতে।
তাকে।
বাকী চৰলে কি, হয় নাজানো আৰু।
এইফালে বতৰ বৰ বৰষুণ দিছে ঠাণ্ডা পৰিছে। আকৌ মাজে মাজে ৰ'দ দিছে তেনেকুৱাকে
উম
আমাৰ এইফালেহে অকল ৰ'দ সেইটোহে বেয়া সেইফালে তেনেকৈ অকণমান ঠাণ্ডা কৰি কৰি গম দি থাকিলে কথা নাই
কথা নাই মানুহ তেনেকে থাকিব পাৰিব কিন্তু তহঁতৰ সেইফালে এতিয়া অটো পে দি থাকে এতিয়া কেনেকে বান্ধধিব।
ৰ'দ মানেতো বতাহ অকনো নামাৰে নহয় তেনেকুৱাকেহে দিয়ে।
আৰু।
কি কৰিবা উপায় নাই যিখন শাস্তি পাইছো নহয় গৰমৰ নামত। এই দুবছৰ দিনা যে বহুত শাস্তি পাইছো গৰমত ইয়াত ঘৰত হ'লে ইমান ঘৰত হ'লে ইমান গৰম অনুভৱ নহয় মোৰ ভাগৰ ইয়াত যিমান অনুভৱ কৰো মই
উম ঘৰত আগত তেনেকে থকা নহয় এতিয়া ঘৰত যেতিয়া ঘৰ নাথাকো
সেইটোয়ে আগতে যে মনত আছে নাই এই যে কম দিনত যে এবাৰ নদীত নামি আছিলো
উম।
গৰমত যে থাকিব নোৱাৰি যে
তাকে নদি দেখিলে গুচি গ'লো ন নদিলে উম নামি দিলোগে
তাকে
তাপা এইবাৰ যাব লাগিব অ এ পানীটো বেছি
জেগাডোখৰ বেছি দ নহয় সেই সেইবাৰ যিমান পানীত নামিছিলে সিমান পানীত নামিব লাগিব বেছি দ ত নোৱাৰ তই আমি পাৰিম ইবাৰ ঠিকে আছিলে এইবাৰ জোখো আছিলে।
যোগাযোগ হৈ আছিলে অ এইবাৰ মই নোৱাৰো
এঠ ৰে পয়।
উম উম ডিঙিটো ওলাই ডিঙিটো ওলাই থাকিলে হল আৰু মূৰটো থিয় হৈ চায়।
অ ইবাৰ কিন্তু ঠাণ্ডা আছিলে আকৌ।
উম, উম গৰম যিটো গৰম দিছিলে। মজা লাগছিলে সেইটো তেতিয়া।
সেই বহুত গৰম দিছিলে। সেই দেৱজ যে এশ টকা দিলে দুশ টকা কৰি দিম বুলি যে ফুতনি মাৰি আছিলগে।
আছিলে বালি খোপা চটিয়াইছিলো যে।
আহ।
জোলোৱা জোলা আৰু ততলে।
অ গম পাইছোঁ। গুচি গ'ল গে ইহঁত দুটা। বেছি কৰা মানুহ। এইটোৰ লগত খানা চানা নাখাও। এনে মনত পেলাই দিলি যা। খং হে উঠিলে মাৰ
এই অলপ ফুটনিটো বেছি অলপ তা ভাগৰ।
মানুহটো অলপ বেছি দেখুৱাই, গম পাইছ নাই?
উম।
যেন মানে সি কেনেকুৱা দেখাই যেন সি এনেকুৱা এখন সমাজত তাৰ লগৰখিনি জীয়াই আছে। সি এনেকুৱা এখন সমাজত জীয়াই আছে আমি যেন তাতকে বহুত তলত।
তলত অ।
এনে ধৰিলে এনেকুৱা এটা বুজায় যে তাই তাৰ লগৰখিনিয়ে যেন অকল ছিংগাৰ, এক্টৰ, মিউজিক কিবা কিবি মান
অহ।
চব যেন তাৰ লগত খিনিতে আছে।
উম আৰু এইফালে নাইয়ে। চব মানে তাৰে সেই আৰু।
এইটো যেন বহুত ডাঙৰ ফেন ছাগল এটা আছে।
উম।
তাতটো লগৰ কেইটাই গান শুনেহে। আমি লি
উ তাকে কি-কি শুনে নো?
হা এই বলকি থকা বিলাক।
উম যোনটো বুকি ন যোনটো বুজি নাপায়
ৰেপ শুনি যাবা এ, কচুন্দা নিচিনা ৰেপ। কথা কবিতা য'ত তই বুজি পাবি। আৰু এ ৰেপ মানে তোৰ অসমীয়া নুশুনে নহয়, হিন্দীও নুশুনে। বাহিৰৰহে শুনে।
উম হুলস্থূল এইখন আংকুুৰি বাংকুৰি।
দেহৰ কিন্তু বুজি একো নেপাই আক।
উম।
পাইছো তাক বুজাই দেওঁ বোলো কি গালে। আহ ভাল লাগে বোলে শুনি।
এ ভাল লাগিব হলে বুজি পাব লাগিব নহয়।
শুনা গান এটা তই মোক কাহিনী দিবি। গোটেই কাহিনী কয় দিম তোক।
উম সামৰিক চিনেমাখনৰ এইটো অৰ্থ আছে।
অ সেইটোৱে। আমি এতিয়া লংলেং শুনো লং লঙক। কিমান অৰ্থ আছে তই সি কি বুজি বহুত অৰ্থ আছে। লংলেঙৰ মানে লংলেংটো আৰু কি আৰু এইটো এটা তাতকো ধুনীয়া এটা ভাল হেৰিও দিব। মন চনো ভাল লগাই দিব গাটো উঠাই দিব। আৰু অৰ্থও আছে গানটোৰ
উম।
যিটো শুনিলে ভাল লাগে। এই সঁচা কথাটো গাই দিছে দেই। তেনেকুৱা লাগি যায় মানে। সেই অৰ্থটো আজি সেই অৰ্ডাটো ইয়োজিত গানটোত। মানে আমাৰ লেপ
সেই বস্তুটো নাই কিন্তু মই মোৰ ভাগৰটোত সেই বস্তুটো ফুটাই তুলিবলৈ চাইছোঁ যে, মানে- প্ৰথমতে যদি মই সুধিছোঁ বুজিবানে তুমি? কিন্তু আকৌ এবাৰ হৈ সুধিছোগে লাষ্টত তুমি সঁচাই বুজিবা জানো?
আও ভাও একো বুজি নাপাওঁ।
তাকে এতিয়া মোৰ ভাগতো যে মোৰ সুৰটোত কৰিলে ভাল হ'ব নে? নাহিবা উভতি সুৰটোত কৰিলে ভাল হব?
নিমিলে ন? অনুকৰণ কৰাতকে নিজে যে
নিজে, অ অ সেইটোৱে ভাল অ। লোকক চাই লৈ পেলাই কৰাটো, লোকক চাই কৰাটো বেয়া। নাই, এইটো চব নিজৰমতে কৰিব লাগে।
আৰু আহিছে মনৰপা
উম, সেইটোকে কৰিব
কিন্তু, ই ই গুৰুত্ব দিয়া নাই কথাটো।
অ সেটো কথা বাদদে আৰু।
বাকী মই যিটো ভাবিছো সেইটোকে কৰিব লাগিব বুলি ভাবিছো আৰু। কাইলৈ তাকে পাতিম ভালকে। পাতিবলে, মানে মোক বস্তুতটো গোটেইটো বনাই ল'ব লাগিব, তাৰ পিছতহে ভালকে পতা মেলা হ'ব।
উম, বনাই লই এনে আধৰুৱা হৈ থাকিলে
ইয়াক এতিয়া মানে মই বুজাব পাৰিম যে এইটো এইটো আধৰুৱা হৈছে এইটো এইটো এনেকে কাম কৰিব লাগিব। কিন্তু তে সেইজনক দিলে আকৌ মই তেনেকে বুজাবলৈ মোৰ ওচৰত ৰাস্তা নাই মানে।
উ উম লাগিব।
আৰু তেনেকে হলে সেইজনৰ ওচৰত দিলে খুব বেছি, এসপ্তাহ- দছ দিনৰ গান ওলাই আহিব।
উম, লৈ আহিব
গানটো আজি দি দিলে কাইলৈ পৰা কাম কৰিবই। কাৰণ পইচা পাব হয়।
উম, সেইটো সেহতি তো এইবিলাকতে থাকে। এতিয়া এইবিলাকৰ নিচিনা নহয় নহয়।
এ, ই- ই ষ্টাৰ্ট কৰিবই, মানে আৰম্ভ কৰিবই আৰম্ভ উপাই নাই এতিয়ালৈকে।
উম। তাকে হে। ভাত চাত খালি? উম, অকল আলু পিটিকা?
অ, অকল আলু পিটিকা। তই কিহে খালি?
মই আজি মাংস। ব্ৰইলাৰ মাংস।
খুব মাংস খাইছে। মোৰ মাংস খাবলৈ মন গৈছে।
নাই নাই। এই দুদিন -দুদিনমান মাছ খালো। তাৰপৰা এতিয়া আকৌ মাংস আজি। কালি নিৰামিচ খালো।
হম।
আজি মাংস, তেনেকে আও।
এই তহঁতৰ ঘৰৰ ওচৰে নেপালী সম্প্ৰদায়ৰ ল'ৰাটো বোলে মাছ আনিছে।
উম, মাছ ই সদায় আনে মাছ।
সদায় খাই নেকি সিহতৰ?
এই সি তোমাৰ চদায় নাই সি সিদিনা বইল বনালে সি সিদিনা বইল।
মাছনে
মাছ বইল।
তাৰপিছত
শিটিলে মানে সি মাছত, মাছটো সি কৰিলে অলপ এই নাভাজিলে নেকি মাছটো। অঁ নাই ভজা মাছটোত। তেনেকে দিলে পানী দিলে কেৰাহিত তাৰ পৰা মাছো দি দিলে মাছ! দিয়াৰ পিছত অলপ বইল হৈল মানে উতলিলে, উতলিতে হেৰি দিলে গাজ টেঙা দি দিলে গাছ টেঙা দিয়াৰ পিছত। অঁ গাছ টেঙা দিছিলে তাৰ, অঁ গাছ টেঙা দিয়াৰ পিছত আদা নহৰু দিলে আদা নহৰু দিয়াৰ পিছত বিলাহী এটা দি দিলে হে তেনেকে ক'লে হেহে!
সেইখন তেনেকেই খাই নে? তাকো বই গাহৰিওঁ নাখাব তেনেকে গাহৰি দিল না খাব
এই গাহৰি দোকান এখন খুলিছে বোলে গাহৰি কটা। তাৰ পৰাই শুনিলো মই এ তিন। অঁ ঘৰে ঘৰে দি থৈ যায়। সেই বোলে তিনিশ টকা কেজি
অঁ মই পাইছোঁ। মই সেইকাৰণে নম্বৰটো ৰাখি থৈছো সিহঁতৰ হেৰি এক তাৰিখে মই এক তাৰিখে ফোন কৰি এই দলঙৰ ওচৰ কেইটা নেকি!
দলঙৰ ওচৰকেইটা নহয় দলঙৰ পাৰ হৈ যাব লাগিব চেণ্টাটোৰ ওচৰত।
গম পাইছো, গম পাইছো, মই গম পাইছো, কথাটো মই নম্বৰটো ৰাখি থৈছো ফোন কৰিম আমাক দি থৈ যাবহি লাগিব। তিনিশ টকা দি এক কেজি হে মই গৈ পোৱাৰ দিনা।
উ এনেতো বেলেগৰ চাৰে চাৰিশ টকা। পঞ্চাশ টকা ল'ব চাগে আৰু আ দিয়া হ দি থৈ যোৱা হয়।
সেইদিনা হেই সেইদিনা আমাৰ ঘৰত সেই জোল বেছিকে খোৱা ল'ৰাটো থাকিম বুলি কৈছে
থাকিব।
থাকি দিম বুলি কৈছে। দেৰি হ'ব কাৰণে ভালে হ'ব তো এই। স্কুটি চিচস্কুটি লৈ গ'লে আনি পেলাই আমাৰ ঘৰৰ গেজত ভৰাই দিবি আওঁ সুধি আহিবি গৈপিনে ক'ত খালো, ফানৰ ভিতৰত খালো।
উম উম হ'ব।
আজি থানৰ ভিতৰত ধেৰ খালোঁ আকৌ ৰাতি, ঠাণ্ডা খাব পাৰি ন ধুনীয়াকে লাইট, চাইট লগাই দিয়ে আমাৰ এই ই পলাগে লৰাটো যে সি লগাই দিয়। সেই থানাতে যে থাকে যে লৰাটো। সি লগাই দিয়ে কিন্তু তাৰ লগত আকৌ এই আমাৰ জোল বেছিকৈ খোৱা লৱাটো ভাগৰ। কাজিয়া, কাজিয়া। সি খালে ই নাখায় যদি জোল বেছিকে খোৱা লৰাটো যদি নাখাওঁ বুলি কৈ দিয়ে তেতিয়াহ'লে আমি থানত। তে কৰি দিম আমি তিনিটাই সি তাক কিবা এটা দিব কমা এশ মান টকা নে কি কওঁ
গম পাওঁ ব সেইটোৱেই।
উ
অঁ
দুখটো ইহঁতৰে আছে। দুখটো সিহঁতহে আছে। পঢ়া-শুনা ইমান, পঢ়া-শুনা ল'ৰা নহ'লে বুলিয়েই যে প্ৰতিটো, প্ৰতি নহয় নহয়। নহয় ইমান পঢ়া-শুনা ল'ৰা ন'হলে বুলিয়ে যে প্ৰতিটো প্ৰতিটো কথাতে যে দুখ থাকিব সেইটো কথা নহয় নহয়। দুখ সিহঁতৰ গাতো আছে সেইখন কাজিয়াত, মই গম পাওঁ।
ইহঁতৰ নিজৰেই।
অ' সেইটোৱে ভাল হ'ব।
কথাটা
বা বাকী বৰষুণ দিছে নাই সেইফালে? বৰষুণটো দিছে নে সেইফালে?
উম, তাৰ
বৰষুণ নিদিয়ে নি?
উম হুম, বতৰ ধুনীয়া তৰা ওলাই আছে পুৰা। তৰা ওলোৱা নাই, হেৰি, বতৰ পুৰা ধুনীয়া হৈ আছে। বগা হৈ আছে।
অ তাকেহে।
পুৰা জোনাক হৈ আছে।
ভাল হ'ব।
উম। তেনেকে আও।
মই আৰু ইয়াৰ পৰা যোৱাৰ পিছত ঘৰত গৈ পেলাই আকৌ গানৰ কাম আৰম্ভ নকৰো আৰু! গানৰ কাম একেবাৰে সেই মই য'ত থাকিমগে! তাতহে কৰিমগে আও, তই এইটো কথাই পাতি দিয়া নাই, ঘৰটোৰ কথা।
অ' তই কৈছিলি সেইদিনা দিনত মনত পেলাই দিম বুলি, মই পাহৰি থাকো নহয় দিনত। বাৰটামান বজাত উঠোহে।
কাইলৈ এবাৰ মনত পেলাই দিম বাও দিনত।
উম ঠিক আছে, পেলাই দিবি।
তাকে, ভাল ঘৰ এটা চাই দিবলৈ ক'বি আৰু সি তি থকাটো যদি ভাল, যদি স্বাধীনতা আছে তেতিয়াহ'লে ভালেই।
উ। অ' ভাল হ'লে ভালেই আৰু।
হুম।
গম পাৱে নহয় কেনেকুৱা ভাল লাগে?
উম গম পাওঁ।
সেই তেনেকুৱা হ'লে ভাল আও।
উম।
তই কথাটো পাতিবি কাইলে। মই তোক মনত পেলাই দিম দিনত।
অ' তই মোক তই মোক এবাৰ মনত পেলাই দিবি, তাৰপৰা মই তোক কথা পাতি লৈ পেলাই তোক ক'ম বাৰু! ভালকে পাতিম বাৰু। এতিয়া কিমান কি কি লাগিব।